অ'।
অ', কি কৰি আছা?
আছোঁ এনেই।
অ', ব্যস্ত আছিলা নেকি?
হয়, অ', উম, চাহ খালা?
অ', খালোঁ
অ', মোৰো হ'লেই ৰ'বা, মানে খোৱা মেলা। অ', পিছে এটা বিষয়ৰ ওপৰত কথা পাতিব ওলাইছিলো।
কি বিষ ষয়।
উম, বিষয়টো আমাৰ মানে ক্ৰিকেটৰ ওপৰতেই আছিলে।
নিশ্চয় নিশ্চয়, কোৱা কোৱা।
হুহ, অ'।
ডিউতি।
হয়, ক্ৰিকেট মোৰ প্ৰিয় খেল, তুমিও খেলানে?
অ মই খেলো। ক্ৰিকেট খেলো মই। ক্ৰিকেটক কিয় তুমি ইমান জনপ্ৰিয় খেল বুলি ভাবা?
অ। হ ক্ৰিকেট মানে জনপ্ৰিয় মানে ক্ৰিকেটটো খেলি ভাল লাগে আৰু। ভাৰতবৰ্ষত ক'বলে গ'লে ক্ৰিকেট এটা মানে বহুত উম ডাঙৰ অহ খেল বুলি ক'ব পাৰি। যেনে, ইয়াৰ পৰা আমাৰ ভাৰতৰ পৰা বহুতো ডাঙৰ ডাঙৰ খেলুৱৈ হয়। মানে ডাঙৰ ভাৰতৰ পৰা বহুত ডাঙৰ ডাঙৰ খেলুৱৈ আছে। যেনে শচীন টেণ্ডুলোকাৰ উম মহেন্দ্ৰ সিং ধনী। তাৰপিছত বিৰাট কোহলি, ৰোহিত শৰ্মা তেনেকে বিভিন্ন ধৰণ ডাঙৰ ডাঙৰ প্লেয়াৰ। আমাৰ ভাৰতৰ পৰাই আছে। সেইবাবে আমাৰ ভাৰতত ক্ৰিকেটৰ উম, মানে ক্ৰিকেটটো বেছি ভাল পায় মানুহে।
ইছ।
উম। পিছে তোমাৰ ক্ৰিকেটত উ কোন কি ক'লা?
হয়। কোৱা কো মই সুধিব ওলাইছো যে বিশ্বত তু তুমি ক্ৰিকেটটো জনা
টো জনপ্ৰিয় বুলি কিয় ভাবা? আহ মানে ক্ৰিকেটটো জনপ্ৰিয় মানে। কি ক'ম আৰু ক্ৰিকেটটো মানে ভাল লাগে খেলি আৰু। উম আৰু এই খেলটো মানে উম বহুত অতীতৰে পৰা চলি আহিছে। সেইবাবে অতি জনপ্ৰিয় বুলি ক'ব পাৰি।
আচ্ছা, দিয়া। তুমি কিবা ক'ব ওলাইছিলা?
তুমি কিবা ক'ব ওলাইছিলা? অঁ। উম, ম ক'ব লৈছিলোঁ তুমি ক্ৰিকেটত অ বলাৰ নে বেটছমেন?
মই ক্ৰিকেটৰ বেটচ
মই ক্ৰিকেতৰ বেটচমেন, অ উম চবতে কৈ ভাল বেটছমেন কাক লাগে তোমাৰ?
এতিয়া পৰিস্থিত
এতিয়া পৰিস্থিতি উপলক্ষে মোৰ ভাল লগা এতিয়া মই এনে ভাল পাওঁ ধনীক। অ, হয়। পিছে কবলৈ গ'লে ধনীও মোৰ প্ৰিয় খেলুৱৈ। তেওঁৰ কিপিং, তেওঁৰ বেটিং, তেওঁ যি ধৰণে কিপিং কৰে।
আৰু কাৰোবাক
তেওঁ যি ধৰণে কিপিং, হা হা।
আৰু কাৰোবাক ভাল পোৱা নে?
আৰু কাৰোবাক ভাল পোৱা নে? আৰু কাৰোবাক মানে বহুতকে ভাল লাগে। যেনে বিৰাট কোহলি, শচীন টেণ্ডুলকাৰ, ৰোহিত শৰ্মা আৰু এতিয়া কবলে গলে এছ এছ পি জেইচোৱাল, চুভমান গিল আৰু নতুনকে আমাৰ উম, এজন নতুন এজন বহুতো এতিয়া বহুত প্ৰচলিত হৈ আছে বৈভৱ চূুৰ্য্যপঞ্চী। তেওঁকো বহুত ভাল লাগে।
এ দৈনন্দিন জীৱনত ক্ৰিকেটাৰ
তুমি দৈনন্দিন জীৱনত ক্ৰিকেটৰ গুৰুত্বক লৈ কি ক'ব খোজা? দৈনন্দিন জী মানে জীৱনত ক্ৰিকেটটো অতি গুৰুত্বপূৰ্ণ। কাৰণ আমি খেলা ধূলা কৰিলে আমাৰ স্বাস্থ্য আমাৰ মানসিক স্থিতি সকলোবোৰ ভালৰে ভাল মানে ভালদৰে থাকিব। যেনে ধৰ এতিয়া খেলিবলৈ ওলাই গ'লে আমাৰ মনটো ভাল লাগে। দুই এজনৰ লগত যেতিয়া আমি কথা পাতো তেতিয়া আমাৰ ভাল লাগে আৰু খেলিলে আমাৰ শৰীৰটো সুস্থ থাকে। আৰু তুমি কি ভাবা যে অ' ক্ৰিকেটো খেলিব মানে লাগে নে নালাগে সদায়?
ক্ৰিকেট মই ভাবোঁ সদায় খেলিব লাগে। কাৰণ ই যিহেতু এক মনোৰঞ্জনৰ এক
মনোৰঞ্জনৰ এক
ৰাস্তা বা পথ মনোৰঞ্জনৰ কাৰণে ক্ৰিকেট মনত বহুত আনন্দ লাগে ন আৰু ক্ৰিকেট যিহেতু শৰীৰৰ বাবে ভাল।
ভাল।
ই দলৰ একতা আৰু দলৰ লগত
দলৰ লগত আত্মবিশ্বাসটো অ', বেছিকৈ মানে গঢ় হয়, তুমি এইটো ঠিক কথা ক'লা। যে এটা দলৰ লগত যেতিয়া আমি খেল এটা খেলিম তেতিয়া আমাৰ আত আ মানে দলৰ ওপৰত বিশ্বাস আৰু আমাৰ বন্ধুত্ব বহুত গম গুৰুত্বপূৰ্ণ আৰু বহুত গভীৰ হৈ পৰে।
এইটো একদম তোমাৰ সচাঁ কথা কলা।
হয়, আৰু আমাৰ ক্ৰিকেটত যিটো চলি আছে তুমি কি কবা? বৰ্তমান ক্ৰিকেট জগতৰ অকল আজিকালি মানে সকলো ফৰ্মেটত খেলা আজিকালি ধৰণসমূহ মানে ষ্টাইলসমূহ বেলেগ বেলেগ হৈ গৈছে। যেনে আজিকালি ই আজিকালি ধৰ আজিকালি যেনেধৰণৰ আজিকালি প্ৰদৰ্শন হয় মানে আজিকালি ষ্ট্ৰাইক ৰেটৰ ওপৰত যিটো উম গুৰুত্বপূৰ্ণ দিয়া হৈছে। অ', মানে দিনবোৰ যায় আছে যি ধৰণে। সেনেকে খেলৰ সকলো পৰিৱৰ্তন হৈ আছে। তুমি চাগে এতিয়া দেখিবলৈ পাইছা যে আই পি এলত বৈভৱ সূৰ্য্যবংশীয়ে উম, দুশৰো অধিক ষ্টাইক ৰেটত হম, খেলিয়ে অ' তেওঁ অৰেঞ্জ কেপ পাবলৈ সক্ষম হৈছে। সেনেকে উম ষ্ট্ৰাইক ৰেটত ষ্ট্ৰাইক ৰেটৰ বহুত গুৰুত্বপূৰ্ণ দিয়া হৈছে।
সময়ত তোক বৰ্তমানৰ যিটো ক্ৰিকেট সেইটো যোৱা উঠিছে সেইটোৰ ওপৰত তুমি কি কবা?
যোৱা এই ৰাজ্য ওপৰত তুমি কি কবা হয় তুমি একদম কথা কৈছা। যেনে এতিয়া বিভিন্ন ধৰণৰ কিবা খেল এখন খেল হলে তাতে বিভিন্ন মানুহে আৰু বিভিন্ন টাইপৰ ধৰা মানে খেলখন কোনে জিকিব কোনে হাৰিব কোনে কিমান ৰান মাৰিব কোনে কেচটো ধৰিব কোনে কেচটো নধৰে। কোনে কেইটা উইকেট ল'ব তাৰ ওপৰত আজিকালি মানে উ ক'বলৈ গ'লে বলে প্ৰতি টকাৰ ঊম মানে দ বলে বলে প্ৰতি জোৱা সৃষ্টি হৈছে আচলতে সেইটো কৰিব নালাগে সেইটো এটা এক প্ৰকাৰৰ মানে খেলটোক আমি সন্মান নহয় অসন্মানহে কৰিছোঁ আমি খেলৰ প্ৰতি কোনো সন্মান জনোৱা নাই ত' সেইটো হ'ব নালাগে সেইটো সকলো মানুহে নিজৰ জ্ঞান অনুভূতিৰ টো মানে জ্ঞান আৰু অনুভূতিৰে সেইটো চাব লাগে কি কৰিলে বা কি কৰিব নালাগে বাকীনো আমি আৰু কি ক'ম
ক্ৰিকেটৰ গুৰুত্ব হয় বুলি ভাবা নে
মই দৰকাৰী বুলি ভাবো ঊম নিশ্চয় হল ফুটবল ভলীবল মানে প্ৰয়োজনীতা আছে তেতিয়া আমাৰ উম শৰীৰ মগজু সকলোবোৰ ঠিক থাকিব আৰু আজিকালি খব মানে আজিকালি চৰকাৰে উম মানে খেল এটা বিষয় কৰিব বলৈ চেষ্টা কৰি আছে সেইটো কৰাৰ বাবে ভাল লাগিছে কি কব বিচাৰে ইয়াৰ ওপৰত যে এইটো এটা বিষয় হব লাগে নে নালাগে
হয় নিশ্চয় বিদ্যালয়সমূহত এক বিষয় হিচাপে দিলে মই বেছি অকল ক্ৰিকেট বুলি নহয় খেল বিষয় হিচাপে যদি গুৰুত্ব দিয়ে তেতিয়া বেছি ভাল হ'ব তেতিয়া দেশ খনৰ লগত
বেছি ভাল হব
দেশখনৰ লগতে সেই ঠাইখনৰো
লগতে ঠাইখনৰো বহুত যাৰ ফলত
বিভিন্ন বিভিন্ন ধৰণৰ খেলৰ ফলতে
বিভিন্ন ধৰনৰ খেলৰ ফলতে দেশৰ ৰাজনীতি অৰ্থাৎ হয় হয় তুমি একেবাৰে ঠিক কথা কৈছা তুমি এতিয়া হয় এই ৰাজনীতি
হয় কোৱা কিবা কৈ আছিলা
হয় কোৱা কিবা কৈ আছিলা অ তুমি এতিয়া মানে দুহেজাৰ সাতাইছৰ বিশ্বকাপৰ বাবে আমি উম ভাৰতৰ অধিবাসী হৈ পাই কিবা মানে ভাৰতত বসবাস কৰি কিবা ভাৰতৰ মানে ভাৰতে জিকাটো বিচাৰা নে
নিশ্চয় নিশ্চয় ভাৰতবৰ্ষৰ যিহেতো থাকোঁ মই ভাৰতবৰ্ষৰ ভাৰতীয় ক্ৰিকেট দলটো বিশ্ব জয় লয় অতি সুখী হম
হয় উম যোৱা টি টুৱেণ্টি বিশ্বকাপত হয় তুমি কৈ থাকা।
বৰ্তমান সময়ত যিটো ক্ৰিকেট টো মানে চলি আছে আমাৰ ভাৰতবৰ্ষৰ যিটো প্ৰদৰ্শন দেখাই আছে এইটোৰ ওপৰত তুমি কি ক'ব খুজিবা?
আহ বৰ্তমান ভাৰতবৰ্ষৰ যিটো মানে ক্ৰিকেটৰ প্ৰদৰ্শন সেই প্ৰদৰ্শনটো দেখি খুব ভাল লাগিছে। উম মই যেনে উম ভাৰতত বহুতো টেলেণ্ট আছে। উ হু আৰু মানে বহুত ভাল - ভাল টেলেণ্ট আছে যেনে এতিয়া নতুনকৈ বৈশৱ চুুৰীয়াবাঞ্চী তাৰপিছত অভিষেক শৰ্মা য়শস্বী জয়ছৱালে এই সকলোবোৰে নতুনকৈ উম ভাল ভাল খেলি প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে আৰু ভাবোঁ এইবোৰ সকলোৱে আগুৱ়াই যায়, আমাৰ ভাৰতৰ এক সুনাম কঢ়িয়াই আনক। দুহেজাৰ সাতাইশৰ বিশ্বকাপ আমাৰ ভাৰতলৈ আহে যাতে সেইটোৱে বিচাৰো আৰু।
অ শুনক? অ। তুমি ক্ৰিকেটত গুৰুত্বৰ
ক্ৰিকেটৰ গুৰুত্বৰ প্ৰদানক কি কব খুজিবা? আহ, ক্ৰিকেটৰ মানে গুৰুত্ব মানে কি ক'ম আৰু ক্ৰিকেট আ মানে অতি প্ৰয়োজনীয় আৰু উহুম, ক্ৰিকেটে ক'বলৈ গ'লে আমাৰ দেশখনক অৰ্থনৈতিকভাৱে অলপমান সহায় কৰিবলৈ সক্ষম হৈছে। যেনে আমাৰ ভাৰতবৰ্ষ সকলো দেশতকৈ সকলো দেশতকৈ ধনীয়ে বৰ্ড বুলি ক'ব পাৰি ক্ৰিকেট টৰ হুম সেইবাবে সেই হিচাপে আমাৰ দেশখনৰ বাবে এটা অৰ্থনৈতিক হিচাপেও এটা সুবিধা হৈছে।
ঠিক কথা কৈছে মই তোমাৰ কথাত একমত কিন্তু বৰ্তমান সময়ত যিটো ক্ৰিকেট মানে চলি আছে যি টো আমাৰ যিটো ক্ৰিকেটত মানে এতিয়া আপোনাৰ দেখা পোৱা যায়। কিছুমান
কিছুমান
কিছুমান প্লেয়াৰ মানে অ কৌশল আছ
অ কৌশল আছে কিন্তু তেওঁ এতিয়া খেলিব ঠাই পোৱা নাই ইয়াত। ভাৰতত। হয় তুমি একেবাৰে ঠিক কথা কৈছ থা উহম হয় মানে এইটো অতি দুখজনক কথা কিন্তু উম বৰ্ষৰ কচিং ষ্টাফ আৰু ছেক্টৰছবিলাকে এই ওপৰ উম নিশ্চয় চাগে ভাবিব আৰু? ক'বলৈ গ'লে ভাৰতত বিশেষকৈ টেষ্ট টিমটোৰ ওপৰত বেছিকৈ যত্ন ল'ব লাগে। সেই হিচাপে এতিয়া উম ভাৰতৰ কচিং ষ্টাফটো সকলোৰে চ চকু আছে আৰু তেওঁলোকে ভাল পদক্ষেপ লব আমি
হেল্ল?
নিশ্চয় নিশ্চয় এইটো মই বিচাৰো। আহ কাৰণ বৰ্তমান সময়ত ক্ৰী ক্ৰিকেটৰ যিটো চলি আছে
লি আছে।
সেইটোৰ ওপৰত অলপমান আকৌ যদি হয় ন ক্ৰিকেট বৰ্ডদি বেছি ভালকৈ, চকু দিয়ে তেতিয়াহ'লে মই নিশ্চয় সুখী হ'ম।
হয়। দিয়া বন্ধু আজি কথা-